হয়, নমস্কাৰ।
হয়, নমস্কাৰ।
হয়, মই আপোনাৰ পৰা বিহুৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ? হয়, হয়, আপুনি
কওঁকচোন?
কওক? হয়, মই আপোনাৰ পৰা বিহুৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ?
হয়, বিহু বুলি ক'লেতো আমাৰ অসমীয়াসকলৰ ডাঙৰ উৎসৱেই হৈছে বিহু। আমাৰ গৌৰৱ বুলি নিজকে ভাবো, আপুনি আমি বিহু। ত' বিহু বুলি ক'লে আমাৰ সাধাৰণতে কেৱল নাচ-গান বুলিয়ে বুজা নাযায়। আমাৰ বিহু তিনিটা, তাহা আপোনাৰ বহাগ বিহু, কাতি বিহু, আৰু আপোনাৰ মাঘ বিহু। আৰু তিনিওটা বিহুৰে আমাৰ আৰু আপোনাৰ তিনিওটা বি-বিহুৰে অন্য তিনিটা নাম থকা দেখা যায়। যেনে আপোনাৰ, বহাগ বিহুক আমি ৰঙালী বুলি জনা যায়।
কাতি বিহুক কঙালী, আৰু আপোনাৰ মাঘ বিহুক ভোগালী। আৰু তিনিওটা বিহুৰে মূল উদ্দেশ্য আছে তিনিওটা। বিশেষ, বিশেষ কাৰণ থকা কাৰণে তিনিওটাৰ নাম আপোনাৰ বেলেগ বেলেগ।
হয়, হয়। নিশ্চয়, নিশ্চয়, নিশ্চয়। আপুনি বহাগ বিহু বা ৰঙালী বিহুৰ বিষয়ে কিছু কথা অৱগতনে?
হয়, অৱগত মানে মই বহাগ বিহুৰ বিষয়ে এইয়ে কম, বিহু বহাগ বিহু আপোনাৰ সাত দিন পালন কৰা হয়।
হয়।
যেনে আপোনাৰ গৰু বিহু, মানুহ বিহু। লাও খোৱা বিহু, গোঁসাই বিহু, চেনেহী বিহু, মেলা বিহু। চেৰা বিহু, হলে আপোনাৰ গৰু বিহু আমাৰ মাহৰ শেষৰ দিনা পালন কৰা হয়, যেতি চতৰ আৰু বহাগৰ দোমাহিত।
হয়, হয়, নিশ্চয়।
হয়, প্ৰতিটো বিহুৰে আপোনাৰ নাম একোতা আছে সাত-সাত দিনৰ।
হয় হয় আপুনি কাতি বিহু বা কঙালী বিহুৰ বিষয়ে কিছু
হয় কাতি বিহু বা কঙালী বিহু এইটোৱে যে কৃষকসকল বিশেষকৈ আমি কাতি বিহুক ক কিশুসকলৰ বিহু বুলি আমি জ্ঞাত বা যিহেতু আমি কি আমাৰ ঘৰখনো কৃষকৰে হয় ত' আমি কাতি বিহু হিচাপত মানে সেইটো আমি বিশেষ ভাৱে আমি পালন কৰা হয় আৰু কাতি বিহু কাৰণ খেতি খেতিয়কসকলৰ লগত লগত জড়িত হৈছে যিহেতু আপোনাৰ কাতি বিহু ত শস্য ভাল হোৱাৰ কাৰণে আমি কাতি বিহুত তুলসীৰ গডৰ চাকি জ্বলোৱা হয় পথাৰত
হয় হয় নিশ্চয় আপুনি মাঘ বিহু বা ভোগালী বি বিহুত কিছু অৱগত
হয় মাঘ বিহু আপোনাৰ মাঘ বিহু বা ভোগালী বিহু ভোগৰ উৎসৱ বুলি ক'লে আমি ভোগালী বিহু প্ৰথমে মনলৈ আহে
কাৰণ ভোগৰ উৎসৱ বোলে কেৱল আমাৰ এটো খোৱা লোৱা তেনেকুৱাতে ভোগ মানে সেইটোৱে বুজা যায়
হয় হয়
আপোনাৰ লাৰু পিঠা সান্দহ চিৰা এইবোৰ আৰু
হয় হয়
আপুনি জনাবচোন আপোনাৰ কেনেকুৱা বিহু পালন কৰা হয় আপোনালোকৰ ঘৰৰ ফালে
হয় আম বিহু যিহেতু আপুনি কৈছে তিনিটা যে বহাগ বিহু প্ৰধানকৈ কাতি বিহু আৰু মাঘ বিহু
হয়
আপোনাৰ বহাগ বিহুৰ প্ৰথম দিনা আপোনাৰ গৰু বিহু উদযাপন কৰা হয়
হয়
আৰু দ্বিতীয় দ্বিতীয় দিনা মানুহ বিহু হিচাপে আপোনাৰ আহ উদযাপন কৰা হয়
হয়
আৰু আপোনাৰ বহাগ ব'হাগ বিহুত যে প্ৰধানকৈ আ মানে কিছু কিছু আম সঁজুলি অৰ্থাৎ বা কিছুমান আপোনাৰ মানে যেনেকুৱা ধৰণৰ ঢৌল পেঁপা গগনা আদিত যেনে মানে বিহু অহ মানে বহু বাদ্যযন্ত্ৰ আপোনাৰ ব্যৱহাৰ কৰা আহ মানে দেখা যায় হয় হয় আপোনাৰ কাতি বিহু বা আ কঙালী বিহুত আমি যিহেতু হয় কঙালী বিহু বুলিও আমি মানে জানো অ উম আপোনাৰ কাতি বিহুত যিহেতু আপোনাৰ পথাৰত হয় আপোনাৰ আপুনিও পৰিচিত যে মানে পথাৰত বন্তি জ্বলোৱা হয় যে প্ৰধানকৈ পথাৰত ব চাকি জ্বলোৱা হয় আৰু লগতে আপোনাৰ আ মানে আহ পথাৰত বন্তি জ্বলোৱাৰ কাৰণতটো এইটোৱে যাতে মানে পোক পতংগৰ পৰা আহ শস্যবোৰ মানে পোক পতংগত পৰা যাতে আহ মানে মুক্ত হয় আৰু তাৰ উদ্দেশ্যে এ, আপোনাৰ পথাৰত হয় আপোনাৰ পথাৰত অ' মানে বন্তি জ্বলোৱা হয় হয়। আৰু লগতে আপোনাৰ অ' যদি আপুনি মাঘ বিহু বা ভোগালী বিহুৰ বি আমি ক'বলৈ যাওঁ আৰু আপোনাৰ মাঘ বিহু বা ভোগালী বিহু আপোনাৰ অম শীতকালতেই আপোনাৰ মানে অহ, উদযাপন কৰা হয় বুলিয়ে ক'ব লাগিব, আৰু আপোনাৰ মাঘ বিহু বা ভোগালী বিহু উদযাপন অ' কৰাৰ মানে প্ৰথম আৰু প্ৰধান কাৰণটোৱে হৈছে আপোনাৰ যিহেতু সেই সময়ত আমাৰ পথাৰৰ পৰা নতুন শস্য অ' মানে আপোনাৰ অম ঘৰলৈ অনা হয় আৰু সেই সময়ত আপোনাৰ এই মাঘ বিহু বা ভোগালী বিহু অ' মানে উদযাপন অ' কৰা হয় আৰু আপোনাৰ মাঘ বিহু বা ভোগালী বিহুৰ অ' মানে প্ৰথম দিনটো আমি উৰু বুলিয়ে এ, মানে উৰুকা বুলিয়েই জনা যায় বা আমি আমি জানো যে আপোনাৰ অম, মাঘ বিহু বা ভোগালী বিহুত আপোনাৰ ভেলাঘৰ বা মেজি সজা হয়। মেজি সজা হয় আপোনাৰ অম, মেজি প্ৰজ্বলন কৰা হয় আপোনাৰ বিহুৰ দিনা অ' ৰাতি পুৱাই আপোনাৰ মেজি প্ৰজ্বলন অ' কৰা হয়, আৰু আপোনাৰ এই মা বিহু বা অ' মানে ভোগালী বিহুত আপোনাৰ উৎ মানে বে বিভিন্ন ধৰণৰ খেল ধেমালিও মানে অনুষ্ঠিত কৰা হয় যেনেকুৱা হয় যেনেকুৱা ধৰণৰ আপোনাৰ ম'হ যুঁজই হওঁক বা আপোনাৰ কুকুৰা যুঁজই হওঁক। বা কণী যুজে হওঁক আজি, হয়। আপোনাৰ বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰা আপোনাৰ হয়। হয় আপুনি বিহুৰ বিষয়ে আৰু কিছু অৱগত নেকি।
হয় মই অৱগত মানে আপোনাক ৰঙালী বিহুৰ বিষয়ে অলপ জনাব বিচাৰোঁ। মা- গৰু বিহু যিটো আপোনাৰ গৰুক আপোনাৰ নতুন বিহুৱান দিয়া হয় গৰু বিহুৰ দিনাখন।
হয় হয়।
আৰু আপোনাৰ মানুহ বিহুৰ দিনাখন আপোনাৰ যিটো আপোনাৰ বহাগ মাহৰ প্ৰথম দিন মানে এক তাৰিখে গৰু ৰ-মানুহ বিহু উদযাপন কৰা হয়, মানে সেইদিনাখন আপোনাৰ ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে আৰু নতুন কাপোৰ পুৰ পৰিধান কৰে যিবোৰক আমি বিহুৱান বুলি জানো। নেক্স আপোনাৰ পিছৰ দিনাখন লা লাও খোৱা বিহু, যি যিদিনাখন আমি লাও বেঙেনা ব্ৰহ্মাক সেৱা কৰি নিয়ম কৰোঁ।
তাৰে পিছৰ দিনা আপোনাৰ অৰ্থাৎ চতুৰ্থ দিনা হৈছে গো গোসাই বিহু। সেইদিনা হ'ল আপোনাৰ দেৱ দেৱীক আমি পূজা কৰোঁ তুলসীৰ গৰত।
হয়, হয়।
হয় আৰু আপোনাৰ আমাৰ অসমৰ শৰণীয়া জনগোষ্ঠী এদিন বহাগৰ ছয় তাৰিখে আপোনাৰ গ বাঁহ গোঁসাই উৎসৱ পালন কৰা হয়। ত' সেইদিনাখন গোঁসাই বিহু মূলতে গোঁসাই গোঁসাই উৎসৱৰ সেইটো মেইন কাৰণ।
হয় হয় নিশ্চয়।
শৰণীয়াসকলৰ বহুত ভাল লগা আৰু আপোনাৰ অতিকৈ আশা কৰি থকা এটা উৎসৱ বুলি ভাবো আৰু।
হয়, হয়।
পিছৰ দিনা আপোনাৰ চেনেহী বিহু যিদিনাখন আপোনাৰ ডেকা গাভৰু ইজনে সিজনক বিহুৰ শুভেচ্ছা জনাই।
পিছৰ দিনাখন আপোনাৰ মেলা বিহু গাঁৱে গাঁৱে আপোনাৰ মেলা বহে।
হয়।
আৰু আপোনাৰ আটাইতকৈ শেষৰ দিনটো হৈছে চেৰা বিহু যিদিনাখন আপোনাৰ বিহুৰ শেষ সৰু দিন সকলোৱে বিদায় লৈ বিহুৰ পৰা আৰু পিছৰ বছৰলৈকে বিহুক বিদায় দিয়ে এনেকৈ আমি সাত সাতটা বিহুক পালন কৰো।
হয়, হয় নিশ্চয়। আপুনি আহ কাতি বিহু বা কঙালী বিহুৰ
কাতি বিহু তাৰপিছত কঙালী বিহু আমি এইটো যে প্ৰথমে আপোনাক মই জনালো যে আপোনাৰ তুলসীৰ গড়ত মানে আপোনাৰ চাকি জ্বলোৱা হয় সেইটো অকল আপোনাৰ এইটোয়ে নহয় যে অকল কীট পতংগ বা শস্য ভাল হোৱাৰ কাৰণেই নহয় হয় কাৰণ কৃষকসকলে কাতি বিহু মানে কাতি মাহৰ সময়ত আপোনাৰ বহু খিনি আৰ্থিক ভাৱে সমস্যাত থাকে। হলে সেইকাৰণে আপোনাৰ কাতি বিহুৰ অন্য এটা নাম কঙালী বুলি কৈছে।
ফৰল হয় খেতিয়কসকল ভঁৰাল আপোনাৰ উদং হৈ থাকে বুলি ক'ব লাগিব।
হয়, হয়, হয়, হয় কাতি বিহুৰ সময়ত হয়। সেই কাৰণে আমি ভগৱানক পূজা কৰা হয় যে কাতি বিহুৰ সময়ত আমাক ধন ধনেৰে হওক বা আপোনাৰ ধানেৰে হওক আমাক যিহেতু আমাক লাভানান্বিত কৰে। আৰু আমাক উপকৃত কৰে যেন আমাৰ শস্য বোৰ ভাল হয় কৃষকসকলৰ ভালদৰে শস্যবোৰ উৎপাদন কৰিব পাৰে সেইবোৰ সেইবোৰক লৈ ভগৱানক আমি পূজা কৰো পথাৰত।
হয়। হয় এই আপুনি হয়
মাঘ বিহুৰ বিষয়ে যেনেকে আপুনি অলপ অৱগত কৰালে মোক বহু খিনি মোৰ ভাল লাগিলে। আপুনি মাঘ বিহুৰ বিষয়ে অলপ বেলেগকৈ কিবা জনাব বিচাৰিব নেকি মোক।
হয় আপোনাৰ আহ মাঘ বিহুত আমি যিহেতু লগতে আপোনাৰ মেজি প্ৰজ্বলনো কৰা হয়। আৰু লগতে আপোনাৰ বিভিন্ন ধৰণৰ খেল খেল ধেমালিও কৰা হয়। আৰু ইয়াৰ লগতে যদি আমি ক'বলৈ যাওঁ বিভিন্ন ধৰণৰ সাজ পাৰে হওক বা আপোনাৰ আহ খাদ্য আহ কিছুমান খাদ্য আপোনাৰ এ এই বিহুতে মানে আমি উপভোগ দি বলৈ পাও আমি প্ৰস্তুত কৰিবলৈ আহ মানে আগ্ৰহী বুলিয়ে আমি ক'ব লাগিব আমি যদি প্ৰধান কৈ আপোনাৰ আহ মানে ক'বলৈ যাওঁ আপোনাৰ তিল পিঠাই হওক বা আপোনাৰ আহ ঘিলা ঘিলা পিঠাই হওক বা আপোনাৰ সান্দহেইে হওক বা আপোনাৰ চিৰাই হওক বা আপোনাৰ উম দৈ হওক বা আপোনাৰ চুঙা পিঠাই এ হওক আদি মানে আপোনাৰ নানান ধৰণৰ অ সুস্বাদু খাদ্য পস্ত স্তুত কৰা হয় বুলিয়ে ক'ব লাগিব এই আপোনাৰ আ মাঘ বিহুত বা আপোনাৰ আ মানে আ ভোগালী বিহুত আৰু আমাৰ যে প্ৰধানকৈ এই তিনিটা তিনিটা বিহুৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ প্ৰধানকৈ আ মানে আমাৰ মানুহৰ মনত যিটো আনন্দ বা উল্লাস আৰু এই মাঘ বিহু বা আপোনাৰ ভোগালী বিহুত মানে আপোনাৰ আ মনটো আপোনাৰ মানে বেছি উৎফুল্লিত বুলিয়ে আমি ক'ব লাগিব যিহেতু আপোনাৰ খেল ধেমালি হেল্ল' হয় হয় হয় আপোনাৰ পৰা মই আ মানে বহুখিনিয়ে হয় আপোনাৰ পৰা আপোনাৰ লগত আপুনি মোক কৰিলে হয় বেলেগ দিন আপোনাৰ লগত লগ পাম বুলি হয় হয় নিশ্চয় নিশ্চয়
হ'ব ঠিক আছে ধন্যবাদ
ধন্যবাদ